কি কৰি আছা তুমি?
চাই আছিলো, তুমি
অ 'এনেই আছিলো, ভাত বনালা?
অ' ভাত বনালো ৰবা, আজি জল্দি হ'ল বনোৱা।
হয় জল্দি হল নেকি আজি, হয় ম তোমাৰ একো বনোৱা নাই আমি মানে অলপ দেৰিকে বনাও নটাত বনাাম মানে দশটালৈ খাই লওঁ আৰু তাকে।
অ' আমাৰ মানে বনোৱা হ'ল আৰু। ৰুটি আৰু ঘুগনী বনাইছো আৰু।
হয় হয়, ৰুটি ঘুগনী অ ভালে লাগে খাই মোৰ ভাল লাগে এইবোৰ ঘুগনী বেছি ৰুটিটো খোৱা যায় ন তোমালোকৰ মই আময়ও এনে ৰুটি খাও আমাৰ মানে মা মানে ৰুটি নাখালে যেনেকুৱা ভাত ৰুটি দিনতো থাকিব ৰাতিও থাকিব সেনেকুৱাকে। মানে দিনত মানে ৰা নাস্তা সময় ৰাতিপুৱা সময় যেতিয়া হয় ন, সেইটো সময় মানে ৰুটি বনাই আৰু। সেইটো সময়ত নাস্তা হৈ যায় আৰু ৰাতিটো মাক ৰুটিয়ে লাগে আৰু আমিতো ভাত খাই লও কিন্তু মায়ে ৰুটি বেছিকে ভাল পায় আৰু।
টোয়েই ভাল লাগে আৰু আমাৰো বেছিভাগ মানে ৰুটি বন যায় ৰা ৰাতিপুৱা আৰু ৰাতি। আৰু কেতিয়াবা ইচ্ছা নহয় ন গৰম থাকিলে ভাত বনাই দিও আৰু সেনেকুৱা।
হয়। তুমি ঠিকে ক'লা আৰু তুমি এনেকুৱা স্কুলত তুমি স্কুল যেতিয়া গৈছিলা সেইটো তাৰ মানে কেনেকুৱা ছিলে মানে আজি অলপ স্কুলৰ বিষয়ত কথা পাতো দিয়া মানে স্কুলত যেনেকুৱা গৈ কেনো লাগিছিল মই আজিৱ গম পালাম আজ আজি মানে গৈছিলোঁ, এটা ঠাইত গৈছিলোঁ হা মেডিকেল গৈছিলোঁ। মানে যোনটো জাগাত মেডি মেডিকেল আছিলে ন, সেইটো তাতে স্কুল আছিল তে আগত মানে মই স্কুল মই যেতিয়া গ'লো ন। ছোৱালী বোৰক চাই কেনে মানে আগৰ দিনো মোৰ মনত আহি গ'ল আৰু মানে যেনেকুৱা আমি আগতে যে স্কুল যোৱা সময়ত কেনেকুৱাকে আছিলো। মান, মই চাইকেনে মোকটো অলপ মানে চকুটো মানে কান্দা নিচিনা হৈ গৈছে মানে। যিহেতু আমি অ' বস্তু এৰি আহিছো ন, এৰি আহাতে এতিয়াতো বেছি একয়হে বেয়া লাগে মানে যিহেটো আমি সৰু কালত যেনেকুৱা খেলিছিলো।
অ'।
অ আৰু মানে ভালো লাগিছিলে মানে আগতে মানে স্কুল গৈছিলো আৰু এনেকুৱা থাকে ন এক্সাইটমেন্ট থাকে স্কুল যাম দুটা পণী বনাম সেনেকুৱা যে বহুত এক্সাইটমেন্ট থাকে স্কুল যাবলে।
হয়। বৰ ভাল লাগে এইটো টাইমত মানে। পোৱালীবোৰক যেতিয়া চাইছিলো সৰু সৰু ল'ৰা ছোৱালীবোৰক দেখা পায়। এনেকুৱাও ভাল লাগিছিল, এনেকুৱা টাইম লাগিছিল যে আমিও এনেকে সৰু আছিলো নেকি?
অ, ৰিবন যে বান্ধি যাব লাগে।
হয় হয়, এইবোৰ আৰু মানে যেতিয়া সৰু পোৱালীক দেখা পালো ন, সেইটোৱে মই ভাবিছো আমিও এনেকুৱা সৰু থাকোতে এনেকুৱা আছিলো নে? মানে সৰু-সৰু স্কাৰ্ট পিন্ধিছিলো আৰু যেনকা ইমান সৰু-সৰু ৰিবন বান্ধি কিনে গৈছি, ইমান ইমানে ভাল লাগিছিলে। সেইটোৱে মানে বাথৰুম যোৱা কাৰণে ৰখি থাকে, এনেকুৱা আমিও এনেকুৱা ৰখি আছিলো। যেনেকা ক্লাছৰ ব্ৰেক টাইমত আমি কেনেকুৱাকে খেলিছিলো, এইবোৰ মানে বৰ ভাল লাগিছিল। ছিল আৰু বৰ বৰ ভাল লগা দিন আছিলে আৰু।
পৰি যায় আৰু যে আমিও স্কুল গৈছিলো, সেনেকুৱা পঢ়িছিলো। আৰু কেতিয়াবা গালিও খাইছিলো স্কুলত গৈ এনেকুৱা হৈ যায়। আৰু, দুটা পণী বান্ধি নগ'লে মেমে বাহিৰত থৈ দিছি
হয় হয় হয় হয়, এইটো মানে দুটা দুটা যেতিয়া পনিৰ যে নাবান্ধিবা ন আৰু, জৱনো চাবা আমাৰ মানে কেনেকুৱাকে আছিলে, অ ৰঙা মানে বগা আৰু কলা আছিলে ন। ন মোৰ মানে কি হৈছিলে, সদায় মই মানে স্কুলৰ পৰা যেতিয়া আহো ন, বস্তুবোৰ মানে, যেনেকা পেলাই থৈ দিও ন মানে, দুটা বা আছে না মোৰ সেইটো কাৰণে বস্তুবোৰ যেনেকুৱা তেনেকে পেলাই দিওঁ। পেলাই যেতিয়া ৰাতিপুৱা সময় আমাৰ মানে চাৰে সাত। তাতে যাব লগা হয়, সেইটো সময়ত হয় চব মোকতো কবই নাই, মই মানে কেতিয়াবা বগা মজা কলা মজা এনেকুৱা যে পিন্ধিছো। ইস্কুল নাযাও ন সেইটো তাইমট টিচাৰবোৰ মানে পানিচমেন্ট দিব ন। সেইটো কাৰণে, মোৰ কিবাকে যাব লগা হয় মানে মোৰ বা আছে ন। বাায় মানে মোক চোঁচৰাই চোঁচৰাই লৈ যায়। যায় আৰু এনেকুৱা টাইপ মানে তোমাক যাবাই লাগিব আৰু স্কুলত মানে। মান সিহতে গুচি যায়, ঘৰত কোনো নাথাকে ন চবে ডিউটি লৈ গুচি যায় আৰু মই ঘৰত, ঘৰত থাকি বদমাছ কৰিম বুলি, মোক লৈ গুচি যায় আৰু মানে কৈ তোমালোকে ভালদৰে বস্তুবোৰ নোথোৱা, এতিয়া এনেকে যাবই লাগিব বুলি, আৰু লগৰ ফ্ৰেণ্ড বোৰো আহে ন সিহঁতে ল'ব কাৰণে কয় আৰু তোমালোকে তোমাৰ এতিয়া হোৱাই নাই নেকি, ক মই মানে কেতিয়া কলা মজা পিন্ধি যাওঁ বগা মজা পিন্ধ যাওঁ, এনেকুৱা মান বেলেগ বেলেগ কে পিন্ধি যাও আৰু। আজিও যাওঁ মানে তেতিয়াটো ত একো নকৈ ছাৰ আৰু যিহেতু মই আহিছো ন। মই যেনেকুৱা হৈ আহিছো এনেকোৱা টাইপ। কিন্তু বেছিভাগ নগ দীঘল কৰাতো মানে ছাৰ মানে বহুত দেখা পাইছে মানে ৰিবনটো বান্ধি আহাটো এটো মানে কম্পালচিৰি আছিলে আৰু ৰিবনটো বান্ধি নাহিলে মানে কি ৰিব কিয়নো নহ'লে চাৰ হতে গালি দিয়ে এনেকুৱা কৰে তে মানে যিকোনো ৰিবন মানে যেনেকুৱা দেওবাৰে মানে ড্ৰেছটো দুটা ড্ৰেছ আছে ন এটা কলা এটা বগা তে তেনেকুৱাকে মই মানে যিহেতু ড্ৰেছ ড্ৰেছৰে এইটো পিন্ধিছোঁ ন মানে মই মানে মই যেতো মোৰ ক'লা থাকিলে কোনো কথা নাই মানে বস্তুতো পিন্ধি ত আহিছো না সেনেকুৱা টাইপ বাৰু আৰু এনে কি গৈছিলো মানে যিটো নখ যেতিয়া দীঘল হয় আৰ চাহাৰতে যি দেখা পায় বুক গালিতো ক'বই নালাগে মানে পানিচমেণ্ট মাৰেও মানে এনেকুৱা টাইপ আগতে মানে মাৰিছিলে ন স্কুল টাইমত আজিকালিতো কলেজততো ইমান মানে মাৰাতো নাইয়ে স্কুল টাইমত ম মাৰো খাইছিলো ভালো লাগিছিলে হয় হয় তেনেকুৱাকে নহয় হয় তেনেকুৱাকেতো নহয় আজিকালি কিন্তু আগত তেনেকুৱা কৰিছিলে আ মানে কৰিছিলে আগতো মানে নিজৰ নিচিনা আছিলে ন চাৰবোৰো মানে আমাক মানে বহুত ভাল লগাছিল আৰু আজিকালি চাবা মানে মানে পেৰেন্ট বোৰো মানে যেনেকা মানে মা হতেও মানে অলপ ষ্ট্ৰিক হৈ গৈছে আৰু ন আগৰ দিনত তোমাৰ মা দেউতা বোৰো নাজানিছিলে ন পোৱালি মাৰিবৰ কাৰণে মানে দিব নালাগে বুলি এইবোৰো কৰিব জানা নাছিল আজিকালি চব মানে দেৱেলভ। অলপ হৈ গৈছে আৰু চব মানে বাঢ়ি গৈছে সেইটো কাৰণে মানে যেতিয়া সুখৰু ল'ৰা-ছোৱালী যেতিয়া মাৰি। মাৰিব মানে গাৰ্জেন্তবোৰ আহি কিনে ক'ব নহ এনেকুৱাটো আগতে এনেকুৱা নাছিলে নহ বহুত। মা-দেউতা।
আৰু মানে এনেকুৱা আছিলে না আজিকালি। টিচাৰবোৰো ভাল হয় হাত উঠালে মানে বেছিকে হেই কৰি দিয়ে বাচ্ছাবোৰক কিবা কিবি নিউজ। শুনিছিলো আৰু মানে এনেই স্কুলত বোলে এনেকে মাৰিছিলে মাৰি
হয় হয় বহুত বেয়া হয় এনেকুৱা কি মোৰ লগতো এবাৰ হৈছিলে মানে মোৰ কাষতে এবাৰ মানে পো পোৱালি বহুত বেয়াকে মাৰিছিলে তেনেকুৱা মই মানে ঘৰত আহি কৈ দিলো কোৱা কাৰণে মানে মোৰ মানে দেউ তা মানে এনে বাহিৰৰ পৰা আহি আছিলে শুনা পাই মাই গৈ কেনে টিচাৰক মানে কয় কৈ আহিলে যি কালা যি তোমালোকে এনেকুৱাকে কিয় মাৰা আজি আজি এইটোক মাৰিবা কালি সিটোক মাৰিবা এনেকুৱাকে ভাল নহয় নহ তেনেকুৱা। ক'লা তে কোৱা পাছত মইতো গম নাপাওঁ মানে দেউতা গৈ কেনে কৈ আহিছে মানে স্কুলতো মানে বেছি। দূৰত নাছিলে আগতে কাষতে আছিলে। মানে আমাৰ দুটা স্কুল চেঞ্জ হৈছে নহ প্ৰথম স্কুল যেতিয়া আছিলে এইটো। কাষতে আছে মাৰ ঘৰৰ কাষতে এনেকুৱাকে গ'লে মোৰ দেউতা। যোৱা কাৰণে মোক যেতিয়া মানে ছাৰে মোক মানে মাতি কিনে ক'লা নহ তে তুমি এনেক কাৰণে কৈছা। মই মানে ডাইৰেক্ট ক'লো নহ যিহেতু মানে মাৰিবা মাৰিব মাৰিব। পাৰা মানে যিহেতুকে এনেকুৱা বেয়াকেতো মাৰিব নালাগে নহ। যিহেতু মানে চলি মানে বহুত বেয়া সেইটো হৈ যায় হয়। তেজ চজ ওলাই যায় এনেকুৱাকে মাৰিবতো নালাগে তেনেকুৱা মোক ক'লো ছাৰক তে ছাৰে ক'লা আজি তুমি আজি। আজিৰ পৰা এনেকে নকবা মানে স্কুলৰ স্কুলৰ কথা স্কুলৰ থবা আৰু। ঘৰৰ কথা ঘৰতে থবা তেনেকুৱা মোক ক'লা তে কোৱা পাছত তে এনেকুৱো মোক ক'লা মই মই কৈছোঁ ঠিক আছে। কিন্তু এনেকুৱাতো নহ নহয় মানে। যিহেতু পোৱালিক এনেকে বেয়াকে মাৰাতো এইটো নহয় তেনেকুৱা ছাৰে ক'লা হব এনেকুৱাকেটো নহব মই। ছাৰক মানে বুজাই দি মানে মোক হেড ছাৰে মোক মাতি কিনে কৈছিলে আৰু এনেকুৱাকে।
অ কিছুমান থাকে এনেকুৱা এনে। কোৱা টিচাৰ আমিওঁ পাইছিলো তাৰ পিছত আৰু এনেকুৱা মানে হাত উঠোৱাটো নাই আৰু। কিন্তু সেইটো পানিচমেন্ট দিয়ে আৰু এনেকুৱা আছিলে যে ষ্টিক যে থাকে নহ। সেই যে স্কেল যে থাকে কাঠৰ সেইটো দি মাৰ খাইছোঁ আৰু।
হয় হয় কাঠৰ স্কেলদি মাৰ খাইটো হয় এইটো ভাঙিয়ে যায় ক'ব গ'লে আগত যেনেকুৱাকে মাৰ।
সিটোত যি মাৰিছিলে আৰু এনেকুৱা মাৰিছিলে হাত চাত ৰং।
ধৰা ৰং মইয়া হাতটো পাতিবই নোৱাৰো মই যিহে নাচি থাকো মানে কি ইমান। ভয় লাগে না মানে একবাৰ বেছি দুখো নাপায় ক'ব গ'লে মানে এনে ভয়টো বেছি লাগে আৰু।
পাইছিলে।
হয়, হয়, মানে ছাৰহঁতে যেতিয়া দেখাই নহ পুৰা পিছ ফালেদি টানি কিনে মানে। মাৰিব নহ মানে বস্তু ছাৰো। চেন বোৰ চাই কিনেহে ভয় লাগি যায় তোমাৰ মাৰ কেনেকুৱাকে খাবা আৰু কিবা টাইপ হৈ যায় আৰু।
আমাৰ এনেকুৱা আছিলে যে টিচাৰ বোৰ মানে মেম বোৰ আছিলে নহ। জেলি স্কেল থাকিলেও সেইটো দিও থাপ টোপ মাৰি দিব কিন্তু এনে।
হয়, জেলি স্কেলটোতো বেছিকে দুখ পাই যে কাঠৰ স্কেল দুখ নাপোৱা নহ। আৰু সেইটো স্কেলটো বেছি মানে এইটো মানে মাৰিলে মানে পুৰা মানে আঠা লাগি ধৰে এনেকুৱা। টাইপ লাগে।
অ।
আৰু কেতিয়াবা এনেকুৱা হয়, যে যেতিয়াই মানে কোনোবা যদি ভুল কৰিছে মেমে ক্লাছত কব যে। যে কোনে স্কেল আনিছে। তাৰ তাৰ পিছত এনেকুৱা হয় নহ দি দিয়া যায় তাৰপিছত মানে চবে খং। মানে যোনে পানিছ।
হয়, হয় তেনেকুৱাকে টো কোনোবা দি দিয়ে নহ লাষ্ট টাইমত মানে সিহঁতক। দিও আৰু যিহেতু ছাৰ কুৰালৈকে কিয় দিলা এনেকুৱা টাইপ কওঁ আৰু। যিহেতু দি দিয়ে নহ মানে তাক বহুত দিওঁ আৰু মানে।
সেইটো মেমৰি আৰু থাকি যায় তাৰপিছত হাঁহি থা।
এনেকাকে বৰ ভাল ভাল মেমৰিবোৰ আছে। কেনেকুৱা তোমালোকে ব্ৰেক টাইমত কি কৰা মানে বেছিভাগ।
আমাৰ মানে এনেকুৱা আছিলে। যে আমি বহি থাকোঁ, ভাবোঁ যে কেতিয়া টিফিন পিৰিয়ড হব আমি টিফিন খাম চবে শ্বেয়াৰিং কৰিম, আৰু টিফিন শ্বেয়াৰ কৰি খাওঁ, আৰু এনেকুৱাও আছিলে আমি মানে, লুকাই-লুকাই মানে ক্লাছ টাইমটো খাইছিলো এনেকুৱা অ'। প্লেগ্ৰাউণ্ড আমাৰ এনেকে তলত প্লেগ্ৰাউণ্ড আছিলে নহ, তে আমি চবে মানে টিফিন লৈ কাৰণে প্লেগ্ৰাউণ্ডলে যাওঁ, চব বহি কেনে একেলগে খাওঁ টিফিন শ্বেয়াৰিং কৰো এনেকুৱা আৰু কেতিয়াবা এনেকুৱা আছিলে যে, মানে তোমাৰ আমাক স্পৰ্ষ্ট দি আমি কি দাউৰি দাউৰি যাওঁ, খেলি লওঁ। আৰু টিচাৰ নাহিলে, আৰু বেছি ভাল পাওঁ। গেমছ খেলিব
ত' ঠিকে ক'লা তুমি, মানে টিচাৰ বোৰতো নাথাকিলে আমি বেছিকে ভালদৰে খ আম খুজকাপাৰাজি হয় নহ, তে খুজকা মানে কাষতে থাকে। গেটৰ সন্মুখত মা-মা বাহিৰত ওলাব নেৰে নহ মানে, এনেকে ক-ক স্কুলতে খেলিব খেলিব দিয়ে, আমি খেলি ফেলে তিয়া ফুচকা খাবলে যাওঁ। বাহিৰৰ বস্তু খাব ইচ্ছা যায়, এনে টিফিন টো আমি আনো এ, টিফিনটো মানে বহুতে বেছিভাগতো টিফিনত মানে, পুৰি-চুৰি এ তেতিয়া বস্তু বোৰে লৈ মানে বেছি ভাগ, তে চবে মোৰ মানে টিফিনটো বহুত ভাল পায় আৰু তেনেকুৱাকে মোৰ টিফিনটো মানে, ল'ব আহে। মইও দি দিও মানে সিহঁতৰ টিফিনও মই খাওঁ, এনেকে আমি চেয়াৰিং কৰি কেনে খাওঁ, বৰ ভাল লাগে তেনকে খাই আৰু আৰু এনেকে যিটো আহে, ইমান টেষ্টি ফুচকা থাকে নহ এইবোৰ ইমান ভাল লাগে মানে, বৰ ভাল লাগে, খাই কেনে।
কিন্তু এনেকুৱা আছিলে, গেটৰ বাহিৰত এলাও দিয়া নাছিল।
হয়, হয়, আৰু তেনেকুৱা আমাকো দিয়া নাছিলে মানে। সেইটো কাৰণে মানে, গেটৰ সন্মুখতে মানে আমাৰ পাহাৰতে মানে কি কৰিম, গতিকে এইটো সন্মুখতে মানে এটা থৈছে আৰু যি তুমি অলপ কিবা বস্তু খাব পাৰোঁ বেছি বাহিৰ ওলাব নেদে, মানে যেনেকুৱা গেট আছে নহ সেইটো সন্মখতে মানে আহে আৰু আমাক মানে ফুচকা খুৱাবলে এনেকুৱাকে, ভাল লাগে খাই। হ'ব দিয়া, বৰ ভাল লাগিল তোমাল লগত কথা পাতি। হয়, ঠিক আছে দিয়া ধন্যবাদ।